কি কৰি আছা।
মই এনে আছো। তুমি কোৱা কি কৰি আছা।
ময়ো এনেই আছো, খবৰ পাতি ভালনে?
খবৰ ভালেই বাৰু তোমাৰ কেনেকুৱা খবৰ।
এটা কথা আছিল নহয়
কি কথা থা বাৰু।
স্কুলত পৰহি হেৰি নতুনকে যে বনালে স্কুলখন পৰহি অপেনিং হ'ব, যাবা নেকি তুমি।
নতুনকৈ অপেনিং হ'ব নেকি? অঁ, মই কিন্তু ক মই শুনিছো যে, আমাৰ স্কুলখন বোলে বহুত ভালকে নতুনকে বনাইছে পুৰা।
অঁ ঠিকেই শুনিছা তুমি। মানে অ আমাৰ স্কুলৰ যিখিনি মানে হেৰি আছিল আৰু তাতকে বহুত মানে ইমান ধুনীয়া বনাইছে ন দেখি কিনে ভাল লাগি যাব আৰু মানে ইমানতো বছৰ যোৱাই নাই ন। আমি যেতিয়াৰ পা কলেজ ষ্টাৰ্ট কৰিলোঁ। সেইকাৰণে ভাবিছো এবাৰ যায় আহোঁ নিকি আৰু পৰহি অপেনিঙো হয় মই ভাবিছো উম গোটেইবোৰ ফ্ৰেণ্ড মিলি কিনে গৈ আহো এবাৰ কি কোৱা কলেজ জখনো চাই আহিম আৰু মেম হতকো মানে বহুত দিন মাত মাত বুল নাই বা দেখা নাই লগ চগ পোৱা নাই এনে মাত দি মাত এষাৰ দি আহিম
অহ ঠিকেই ভাবিছা যাব পাৰি কিন্তু সকলোৱে লগত আলোচনা কৰি গোটেইবোৰ মিলিকেনে
আমি কিন্তু যেতিয়া স্কুলখন পৰখি সচাকে যাবানে মানে আমি এটা গ্ৰুপ বনাই লওঁ হা যোনে যোনে যাব মানে আগৰ ষ্টুডেন্টবোৰ বোৰ
অ
তাতে ডিছকাছ কৰিব পাৰিম
অ বনাই লোৱা গোটেইবোৰ মিলি কাণে আলোচনা কৰি তেন্তে যাওঁ গোটেই কেইটা মিলি কেনে
উম তাকে ভাবিছো অ মানে ভাবি আছো সেই আ মোৰ দেউতাই মানে কলে আজি গৈছিলে সেইফালে ত কলেজ পৰহিবলে স্কুলখন অপেনিং হব কলে এবাৰ গৈ আহিবি চাই আহিবি কেনেকুৱা হৈছে নাই আৰু বহুত ধুনীয়া বনাইছে বোলে সেকাৰণে চাব এটা ইচ্ছা আছে আৰু এনেকে স্কুলৰ কথা কৈ দিওঁতে মানে মোৰ একদম সৰু কালৰ কথা মনত পৰি গল আমাৰ যে একদম স্মৃতিবোৰ আছিল ইমান ধুনীয়া হয়নে তোমাৰ মনত আছে নে
আছে আছে ছে স্কুলৰ কথা কলে ক'লে আগৰ স্মৃতিবোৰ মনত পৰি যায় কিমানখিনি যে স্মৃতি আছে স্কুলখনক লৈকেনে
ইমান ইমান ফুৰৰ্তি কৰিছিলো এই সময় পৰিতে ঘুৰি নাহে আৰু
নাই স্কুলীয়া জীৱন আৰু কেতিয়াও আমি ঘূৰাই নাপাওঁ
তাকে
স্কুলখন চাগে বহুত ভাল বনাইছে চাগে ন
অ মইতো মানে ইফালে দোকানত গৈ থাকো ন তৌ মানে একদম ডিংগিলকে দেখা পাইছো আৰু আৰু য়েল্ল' কালাৰ দিছে একদম বনাইছে দেখি কিনে একদম ভাল লাগি যাব আগৰটোত একদমেই নাই গোটেইখিনি মানে একদম সলনি কৰি দিছে স্কুল স্কুল যেনে নালাগিব আমাৰ যেনে ইউনিভাৰ্চিটি কলেজ কলেজ যে লাগে আৰু
হয় নেকি আমি থাকোতে কেনেকুৱা আছিলে আৰু এতিয়া কেনেকুৱা বনাই দিলে
আমি থাকোতে ইমান বেয়া নাছিলে কিয় বেয়া পাইছা নেকি তুমি ঠিকেইটো আছিলে কিন্তু এতিয়া বেছি মানে একদম ভাল বনাই দিলে আৰু
এতিয়া চাগে অলপমান ফেচিলিটিবোৰ বেছি ভাল হ'ব চাগে আমি থকাত আমি থকাৰ সময়ত এতিয়া চাগে বেছি
উম হ'ব তোও কিয় নহ'ব। এতিয়া এল পি স্কুল আৰু হাই এক ছেকেণ্ডাৰী মানে কৰি দিছে ন মানে আগতে আমাৰ এলপি স্কুলৰ হেডছাৰ বেলেগ আছিল। ত এতিয়া তুমি অকল আমাৰ অৰ্ মানে। মেম প্ৰিঞ্চিপাল মেম তোকহে গম পোৱা বাকী সেই হেড বহুত ভাল আছিল এতিয়া মানে আছে কিন্তু এল পি আৰু হাইছেকেণ্ডেৰী এ প্ৰিন্সিপাল এট মাৰছে আগতে।
অ তুমি কেনেকে গ'ম পালা।
এ মোৰ দেউতা মাজে মাজে স্কুলত গৈ থাকে ন কাম ক্ষেত্ৰত এ কেনেকৈ গম পালে।
আহ। ঠিকে আছে তোহলে এবাৰ তাতে সোমাই আহিব লাগিব মোৰো মেমবোৰৰ বহুত মনত পৰি আছে।
তোমাক যে তোমাৰ আমাৰ এয়া হেৰি মে কি ইংছ কিমান মৰম কৰিছিলে
অকল ইংলিছ মেমে নহয় মোক বেয়া।
আৰু পলিটিকেল অ আচ্ছা মনত পৰিল এছ বেছিয় মৰম পৰা পাইছো।
এনথ্ৰপলজি বাবে বেছি ভাল পাইছিলে মোক মই অকল এনথ্ৰপলজি বাবে নহয় মোক বেছিভাগ মে মোক ভাল পাইছিলে আৰু মই পঢ়া শুনাতো ভাল আছিলো লগতে ক্লাছত শান্ত শান্ত হৈ থাকো ন বেছি বদ মাছ নকৰা মই। সেইকাৰণে মোক
ফাৰ্ষ্ট ফাৰ্ষ্ট কেইদিনহে বেছি তোমাক গুৰুত্ব দিছিল। কাৰণ তুমি ইমান শান্ত সিস্ত হৈ আছিলা। আৰু পঢ়া শুনাটো অলপ ঠিক ঠাক আছিলা কিন্তু হ'ল ন তেতিয়া তুমি খান্ত আমাল আৰপি সেইকাৰণে তোমাক ভালে নাপালে।
পাছত আৰু লগবিলাকৰ লগত মিলি মেলি অলপমান। জানাই লগবোৰ যেনেকে বদমাচ আছিলে মই সেনেকে সিহঁতৰ মোক মিলি মিলি বদমাছ কৰা হৈ গ'লো তেতিয়া অলপমান বেয়া পাব ধৰিলে চাগে
হেই বদমাৰিং হিন্দী গাধ। ভাল নাই সেইকেইটাই বেছি মানে তেজ মান মৰিছ
তাকেই আৰু মেম্বৰৰ কাৰণেও বহুত মনত পৰে আকৌ যেতিয়া মোক কলেজ যাওঁ তেতিয়া যেতিয়া তেতিয়া ৰাতিপুৱা ৰাতিপুৱা বহুত সৰু ল'ৰা ছোৱালী বা স্কুলৰ ষ্টুডেণ্ট বিলাক অহা যোৱা কৰি থাকে ন সিহঁতক দেখিলে একদম পুৰা স্কুলৰ লাইফ তো মনত পৰিচে কিমান যে ভাল দিন আছিল সেই স সেইখিনি টাইমো আমাৰ
উম। আমাৰ স্কুলৰ মেমবোৰ বৰ ভাল আছিলে। কিবা এটা নোৱাৰিলে ইমান ভালকে বুজাইছিলে এতিয়া কলেজত গুৰুত্ব নিদিয়ে কিবা বুজি পা নাপাল লেকচার মাৰি গোচি যায় হয়নে।
তাকে স্কুলৰ মেমবোৰৰ নিচিনা সেনেকুৱা গুৰুত্ব পোৱা নাই দিয়াচোন আমি খালি গুৰুত দি আছে যে অকল পঢ়া কলেজত স্কুলত থাকোতে আমাৰ এইটো ইচ্ছা আছিল যে জল্দি জল্দি স্কুলটো পাৰ হৈ কিনে কলেজ পঢ়ি পামগে কলেজ পঢ়ো এতিয়া কলেজ পাই কিনে আকৌ স্কুলৰ স্কুল পঢ়িবলৈ মন যায়।
উম একদম মজা কথা কি চান তোমি মোতাহার ময় একদম য ময় জদি ডাঙৰ হলো হয় মোৰ কি মজা লাইফ কি কবা আৰু ল নাহে সেইকাৰণে মানে মতে লাইটো অলপ জীয়াই লব লাগে।
সেইটোৱে আগতে সৰু থাকোঁতে সিমান পঢ়া লৈ কেনে আমাৰ ইমান প্ৰেছাৰ নাছিলে দিয়াচোন। এতিয়া যিহেতু ডাঙৰো হৈছো কলেজ লাইফটোত পঢ়াৰো প্ৰেছাৰ লগতে এতিয়া ডাঙৰ হৈছো যিহেতু ঘৰৰো অলপমান ঘৰৰো চাব লাগে দিয়াচোন আৰু মইতো যিহেতু লৰা তো মই কাম চামৰো চাব লাগে এতিয়া বহুত মানে আৰু কি বহুত মানে গুৰুত্ব কিবা দিব লাগে চব বস্তুতে মই মোৰ তাতে বহুত মানে এতিয়া কি আহিব গৈছে আৰু। পঢ়াও চাব লাগিব ঘৰো চাব লাগিব।
উম কিন্তু এইটো তুমি কথাখিনি ঠিক কলা ডাঙৰছো ৰেপিবিলিট বাঢ়িছে আমাৰ কিন্তু তুমি যে কলা যে লৰা হয় মই ঘৰৰ আমি মানে ছোৱালী একো নকৰো নেকি তোমাৰ মতে? আমাৰ ও আচে ইতিয়া মেই তো ন এয়া আমি দাঙৰ হয়চো কাম চাম কৰিব লাগিব ঘৰ চাব লাগিব।
নাই মই ঘৰৰ যিহেতু ডাঙৰ ল'ৰা ন সেইকাৰণে মোৰ তাতে। বেছি ৰেচপন্ঞ্চিবিলিটো বেছি আহি যায় যে।
অহ ', আচ্ছা মান আমি খকাৰ আম নাহ
কলপ ততে ইমান নাহে দেচ ইমান আমাৰ তাতে। ডাঙৰ বিলাকৰ।
এইটো বাদিয়া এতিয়া এইবোৰতো ভয়ে থাকিব লাহটো চিয়ে থাকিব। তো প্লেনটো বনুৱা চব যদি না যায় আমি কি কৰি মানে চবেই গলে ভাল লাগিব ন। লগ পাম তাৰ মতেবাৰ এবাৰ সুধি চাবা অ পইচ আহ ৰা
মই পৰিশ্ৰাম দিয়াচোন মোৰ লগত কিছু। তোমাৰ আছে কণ্টেক্ট মই সিহঁতক কৈ চাম কি সিহঁত যায় নে নাযায়। বাকী তুমিও সুধি চাবাগে যাৰ যাৰ কন্টেকট আছে তোমাৰ লগত।
উ
যাই কেনেতো বহুত ভালে লাগিব। বহুত ভাল লাগে বাৰু অপেক্ষা কৰিছো ক স্কুলখন চাবলৈ।
মই যিহেতু দেখাই নাই শুনিহে আছিলো এতিয়া আৰু পৰহি দেখা পাামগৈ আৰু।
উম',
মেমবোৰকো মাত দি আহিম কে সেৱা লম অলপ সেৱা লম।
উম ', মেমবোৰক মই ৰাস্তা লগে পাই থাকো সদায় মই যেতিয়া কলেজ যাওঁ। হয় লগ মানে মাতি থাকোঁ।
মই গ্ৰুপটো খুলিম, মই এটা গ্ৰুপ খুলিম ৰবা মই তাতে কিছু কৰি দিম বাকী তুমিও কিছুমান এড কৰি দিবা। ত গোটেইবোৰ আলোচনা কৰি কেনে নে আমি ওলাই দিমগৈ পৰহৈ কি হবা।
এনেই তুম পৰহি যাম। চাৰে দশ
অ তেনেকেই যাও ন দ চটা চাৰে দচটা মানত যাবি ঠিক আছে দিয়া তোমাৰ লগত কথা পাতি বৰ ভাল লাগিল লাখো।